হেল্ল'
অৱ
কি কৰিছা হে আই আছো দিয়া আছোঁ
অৱ
আজি য়োগা দিৱসত কেনেকুৱা কি হ'ল বোলো তোমালোকৰ ফালে
আমাৰ ফালে হ'ল আৰু পাতিলে ধুনীয়াকে
একদম পাতিলে মানে কি মাইকী মানুহবোৰকটো আগৰ পৰাই হেৰি কৰিয়ে আছিলে এ এইটো
প্ৰশিক্ষণ দি আছিলে ন
শিকাই আছিলে প্ৰশিক্ষণ দি আছিল তাৰপিছত এতিয়া কৰি থাগে কিছুমান ফটো ভাইৰেল হৈছে অ নহ ক দেখিলে কিবা লাগে।
চাইছো কৰিলে মই বোলো বা তোমালোকৰ মাহতেও কৰিছে নাই নে সুত সময় পিছে নোৱাৰিলো যাবলৈ মই
নহ আমাৰ মা আজি যাব নোৱাৰিল এ আজি যাব নোৱাৰিলে বাৰু নোৱাৰিলে নোৱাৰি এনেই মই আপোনাক এই হেৰি ভিডিঅ'টো দে দিছিলো দেখিছিলে নহয় গছ পুলি এইটো পাইছিলে চাগে মই আচলতে ফেচবুকতহে দিছিলো আপুনি নাপালে বাৰুঠিক আছে নহয় এইটো মই ভিডিঅ' বোৰ দেখি আচৰিত থৈছো মানুহবোৰে গম নাপায় চাদৰ মেখেলা পিন্ধি গৈছে আৰু চাদৰ মেখেলা পিন্ধাত কিছুমান ভিডিঅ' মানুহে বনাবও নালাগে আচলতে সেইটো মানে ভুল কৰিছে নহয় আৰু আৰু য়োগা কৰাতো চাদৰ মেখেলাই কাপোৰ হবই নোৱাৰে উ য়গা কৰাতো চাদৰ মেখেলা কাপোৰ পিন্ধি নেকি ধুনীয়া চাদৰ মেখেলা এৰিব নোৱাৰে তেওঁলোকে য়োগা কৰিব নালাগে কাৰণ য়োগাাটো তেনেকে তেনেকে নহয় নহয়
দাম জমনি কৰিবলৈ যেন কৰিছে তেনেকুৱাও পাইছো কিছু
অ সেইটোও হয় মানে কি হয় ফুৰ্তি ফাৰ্তাৰ মাজেৰে কাম বোৰ কৰিছে কিন্তু আচলতে সেইটো কথা নহয় য়গা টো যদি কৰিবলৈ দিছিলে এটা শৰীৰৰ কাৰণে বহুত ভাল বস্তু
সকলোৱে কৰিব লাগে ন। কিন্তু এনেকে সেইটো লৈ পেলাই যদি এটা হেৰি হৈ যায় এ মানে কি বুলি কম মই এতিয়া এইটো ধৰা
মানে ফুৰ্তি ফাৰ্তালৈ লৈ গ'ল মানে এইবিলাক বস্তু আচলতে যেতিয়া মানুহৰ শৰীৰে নামানিব গা টো দুৰ্বল হব ডক্তৰে কব আপুনি এক্সাৰচাইজ কৰিব লাগে বা কিবা তেতিয়াহে মানুহৰ গাত লৰিব কিন্তু এনে যদি মানুহক কোৱা যায় এতিয়া চাদৰ মেখেলা পিন্ধি সঁচাকে নহয় ভৰি কেইটা দাঙি দিছে চাদৰ মেখেলা যোৰ তললে আহি আহিবই মেখেলাখন
চোৱাচোন বাৰু পাইছো বাৰু তেনেকুৱা ভিডিঅ এটা মই
অ সেইটোৱে কৈছো গতিকে তাত পেন্টটো পিন্ধা জৰুৰী। লাগিলে সেইটো লং পেনেই হওঁক বা কুৰ্টিৰ পেণেই লেগিনছেই হওক।
হয় দিয়া।
সেই বস্তুবোৰ মানুহে আৰু এটা কথা মানুহে ইমান দিন হ'ল মানুহে কৈ থাকে যে আমি চাদৰ মেখেলা নেৰিলো নেৰো কিছুমান মানুহৰ কথা কৈছো মই নেৰিলোঁ নেৰি নেৰিলো আমি আমি আজিকালি ল'ৰা ছোৱালীৰ নিচিনা নহয় আজিকালি বোৱাৰী বোৰ হেৰি আজি আজিকালি বোৱাৰী বোৰে ঢাকিবলৈও জানে কাৰণ আজিকালি বোৱাৰীবোৰ চব তেনেকুৱা নহয় নহয় কিন্তু এটা কথা আপোনালোকে এতিয়া কি কি কৰিলে ইমান দিন ঢাকি ঢাকি।
উম
হয় নহয় ইমান ঢাকি ঢাকিনো কি কৰিছে মই গম পাইছো চাদৰ মেখেলাযোৰ। পিন্ধক কিন্তু ভাবি লওক আপুনি ক'ত জেগা খিনি কত খাৰা হৈ আছে।
উম
মানুহে যেতিয়া হস্পিতেল এখনলৈ যায় তাত কিছুমান থাকে তাতোতো এই চাদৰ মেখেলা পিন্ধি সোমাই থাকিবলৈ নিদিয়ে। কাৰণ যোনবিলাক পেচেন্ট হয় ন তাত তেওঁলোকৰ ড্ৰেছ থাকে সেইখিনিটো পিন্ধিবই লাগিব।
উম
চিকিৎসাৰ কাৰণে সেইখিনি তেওঁলোকৰ সেইখিনি নিয়ম বান্ধি দিছে কৰিব লাগিব গতিকে তেনেকুৱা কথা। যোনটো যোনযোৰ কাপোৰৰ যোনটো নিয়ম সেইখিনিয়েই বুজি নাপায় কি কৰিব।
কি কম মই
এতিয়া বাহিৰৰ মানুহও নেদেখা নহয় নহয় আজিকালি চচিয়েল মিডিয়াৰ যুগ
এ ৰাম এইটো ইয়াতো দেশ বিদেশৰ মানুহে পাব ন।
অ বোলে য়োগা এনেকেহে কৰিছে এহেতি। আচৰিত হাঁহি সঁচাকে হাঁহি এটা পাত্ৰ হোৱা নিচিনা ত কি কব আৰু কাক কোনে বুজাব। উ যোনে বুজাবলে। যায় সেইখিনি নোৱাৰে আগৰ দিনৰ মানুহক বুজাবলৈ। দিগদাৰ।
আৰু ৰাজহুৱা আকৌ। কৰিব লাগে বুলিও কথা নাই ঘৰতে কৰক হয় নে নহয়।
অ আৰু এটা কথা সেই ফিল্ড খনত তুলিছে তাত মোৰ মতে মাইকী মানুহে আছে চাগে য়োগা কৰিছে। কিছুমানে চাবলৈ আহে মই এইটো ক'ব জানাই আৰু মতা মানুহৰ তাত কোনো কামো নাই। যদি মাইকী মানুহে গৈছে। কিন্তু মাইকী মানুহে এই ফটোখন তুলি ষ্টেটাছ লগাব দৰকাৰ নাই নহয় এইবোৰ কৰিছে বুলি মাইকী মানুহ বিলাক কিয় কৰিছে আৰু। ভাল ফটো যোনখন হয় সেইখন দে চাৰিখন পাঁচ খনৰ ভিতৰত এখন বাচ পেলাই আৰু বেয়া খিনি দিবলৈ কিয় লাগে মানে। বুজি নাপাই কথাটো মোৰ ভাবিয়ে আচৰিত লাগে।
মই তাকেহে ভাবি ভাবি মই এই চাহকাপ খাওঁতে সন্ধ্যা সময়ত মই তাকে
মানুহবোৰ কোন দিশলে গতি কৰি আছে ঈশ্বৰৰেহে জানে আৰু।
কি যে হৈছে সঁচাকেই দেই
কিনো কৰি থাকে পিছে আপোনালোকৰ আজি কি বনাব।
আজি তাকে মই ৰাজমাহ তিয়াই থৈছো গম পাইছ নে দিনত মাছ খালো। এই এটা বস্তু দিনত আৰু ৰাতি মই খাবলৈ মানে ইমান এটা ভাল নাপাওঁ। তাৰপিছতে। ৰাজমাহ তিয়াই থৈছো ৰুটিটো আমি বেছি খাওঁ ৰাতি আৰু আজি তাতে বতৰটো বেয়া যে। এ ৰাজমাহৰ লগত আলু ৰাজ তাৰ লগত কি দিওঁ মিক্স দি পেলাই মই এখন ভাবিছো ৰুটি বনাম আৰু। তেনেকে আৰু ৰুটি বনালে আৰু এটা ভাল মানে চব্জি এখন হলেই হয় এনে ভাতৰ লগত সচৰাচৰ এখন চব্জি দি খাব নোৱাৰে যে।
হয় হয়।
এটা কথা মায়ে কি বনাইছে এতিয়া।
মায়ে মই কৈছোঁ নহয় ৰঙলাও ভাজিছে। ৰঙালাও তাৰপিছত দালি আৰু। কিবা এ আমাৰ সৰু হোৰা চাটনি এখন থাকে সেইখনে তেনেকে
মাছৰ তৰকাৰী অলপো আছে আমাৰ দুপৰীয়াৰ মই মানে চাৰি পিচ মাছ আছিলে কালি পৰহিৰে ভাজি থোৱা মই ফ্ৰিজত থৈছো। থৈছিলো কালি আমি নিৰামিষ খাও সেইখিনি মই চাৰি পিছ। বনাই দিলো আমাৰ আকৌ মানুহজনে এপিছৰ ওপৰত নাখায়।
মইও নাখাও দেই মইও নোৱা।
উম আৰু ডাঙৰ মাছ যে তাতে। তাৰপিছতে টক তৰকাৰীৰ সৈতি তেনেকে মছলা দি বনোৱা তৰকাৰী তৰকাৰী খিনি ধুনীয়া হৈ আছে খাবলৈও ভাল হৈছিল বাৰু অথনি। সেইখিনি তৰকাৰী খিনি তেনেকে আছেই বাৰু অলপ মাছ এপিছৰ সতি। এ তাকে চাওঁচোন ৰুটি খালেটো মইতো মাছ নাখাও বাৰু ৰুটিৰ লগত। মানুহজনে আকৌ খায় বাৰু। উ তেনেকুৱা হেৰিতৰকাৰি হলে মই নাখাওঁ।
ঠিকে আছে কিনো আৰু এই মইও আজি ভাবিছিলো কিবা এটা আনি খাম বুলি। কিন্তু মানে কি হ'ল আমাৰ যেতিয়া চালকে। অ আমাৰতো যেতিয়া চালকে এয়া কৰিলে গতিকে কি হব আৰু সেইটো কাৰণে আমি বাদ দিয়া নিচিনা হ'ল
চালকে
উম ৰাস্তা ইফালে ঘুৰালে যে
অ
সেইটো কাৰণে কৈছোঁ আৰু
কাইলৈ সোমবাৰ নহয় কা সোমবাৰে নোখোৱা জানো
ন খাওঁ খাওঁ মানে মই না খাওঁ কি হেৰি আমাৰ ঘৰত কিছুমানে নাখায় সোমবাৰে তথাপিও এতিয়া কি হয় নাজানো আৰু
উম
খালেতোতো ভাল কথাই এতিয়া নাখালে কি আৰু
হু হু
উপায় নাই। বাকী এইটো কি বুলি কয় উ মানে সোমবাৰে মহাদেৱ মানে যে, আগতে মোৰো মানিছি - ছিলো, এতিয়া মানে কি হল উম চবেই মানা হৈ যায়। আজিকালি মানুহে আকৌ খুব মানে বাৰ। ত মঙ্গলবাৰে আকৌ বজং বুলি মানে। তেনেকুৱা, মানে দিনত নাখায় দে ৰাতি খাই।
উম।
তেনেকুৱা।
উম।
এতিয়া তাৰ পিছত কিছু মানে আকৌ একেবাৰে বিহু মঙ উ- মগদ, বৃহস্পতি, শণী মানে থাকে কি কি বাৰু বাৰটো। গোটেইখিনিয়ে যদি মানে। মানে কি হয় যায় মানুহৰ বিয়া চিয়া কিবা ভাল কিবা এটা হলে মানুহৰ ঘৰত নাখাও বুলি ক'বলৈও বেয়া লাগে।
বেয়া লাগে বেয়া লাগে।
গতিকে এইবোৰ ক্ষেত্ৰত মানে মানিব লাগে মই হাক দিয়া নাই। কিন্তু যিকোনো এটা বা দুটা আৰু ভগৱান দহজনক একেলগে সামৰি লৈ ললা নে নাই
উ হু
এজনকে ভালকে মানিলেই হ'ল, মানুহক আজিকালি ভগৱানক টাইমেই নিদিয়ে। আকৌ ধেৰ চবকে মানে। কাৰণ আমি চব কাম একেলগে সাম- ফাঙুৰি ল'লে একো নহ'বগৈ
সেইটোতো হয় সেইটোতো হয়, তেনেকোৱা কথা খিনি হয় বাৰু।
এতিয়া কালি যোৰহাটত দেই ম এই সাধাৰণতে আৰু কোনোবাই মানে ভিডিঅ' বনাই দিছিলে, মই বাৰু দেখিছো ভিডিঅ'টো। কিবা চুলি ওলালে কিবা কৰি আহ মানে মিঠাইৰ লগত,
অহ।
মানে উ হেৰি এইটো কি নিমকি পেকেট এটা।
উম।
এ নিউজে চিউজে দি একদম ধুনীয়াকে হেৰি চলি আছে। ডাঙৰ হোটেলদেই সেইখন। চুলি ওলালে। কিন্তু, ডাঙৰ পেকেট তাত ওলাইছে বা তাত সলাই দিম বুলি কৈছিলে বস্তুটো। মানুহজনে মানে মান্তি নহলে।
উম।
তাৰপিছত আৰু মিডিয়া চিডিয়া গুচি গ'ল আৰু। আজিকালি মানে মই এইটো স কাৰনে কৈছো বহুত ভয়াৱহ হৈছে।
নহয় নহয় আৰু এটা কথা খোৱা বস্তু আমাৰ মানুহ বিলাক বহুত লেতেৰা আছে। খোৱা বস্তু খিনি বহুত মানে, যি তিকে বনাই দিয়ে অ, মানুহ বা বেমাৰ সেইটো কাৰণেও হয় কিন্তু কিছু।
মোৰ মতে এটা কথা দেই, আমি যদি বাহিৰতে খাবলৈ গৈছো আমি জানি যাব লাগিব যে আমি কত কি বনাই থোৱা বস্তু খাইছো ঠিক নাই। কাৰণ কেলে, সেইটো মই সেই মানুহখিনিক দুখ দিব যোৱা নাই দেই। সেইটো আমাৰ মানুহখিনিকহে মই দুখ দিছো। প্ৰত্যেক ব বাহিৰৰ পৰা খাব লাগিব তেনেকুৱা কিয় কথা আছে বা, আৰু ইমান পইচা খ- কি দৰকাৰ। কাৰণ যেতিয়া আমি ঘৰলে দটা মানুহৰ কাৰণে বনাও বা প- তাৰ কাৰণে বনাৱ এখন এখন কেৰাহিত বনাও হয়েনে, সৰু সৰু কেৰাহী। কিন্ত সেহেঁতি হিচাপ কৰি দুখ- তিনিশ মানুহৰ কাৰণে বনায়। ত সেই এৰিয়াটোত সেই এৰিয়াটোত চাফাকে ৰাখিব পাৰিব বুলি সদায় বনায় ৰাতি। ৰাতিপুৱা পাঁচটা বজাৰ পৰা কাম চলি থাকে। সেইটো সম্ভৱেই নহয় ভাবাটো।
উম।
চাফাকে ৰাখিব পৰাটো কাৰণ আমিয়ে দহটা মানুহ যেতিয়া ঘৰ এখনত নহওক আলহী দহটা মান আহি যায় আমাৰ ঘৰ অৱস্থাটো কি হৈ যায়।
তাকে
গতিকে তাত একেৰাহে বিশ ত্ৰিশ মানুহে যাতে কাম কৰি থাকে সেই অৱস্থাটো কেতিয়াও ভাল নহয় গতিকে সেই বস্তুতটো জনাৰ জ। বাৰু ঠিক আছে দিয়ক
অ দিয়া দিয়া দিয়া ঠিক আছে দিয়া বাৰু নঠিকছে